খতম মোৰো নাই হৱা খতম।
কেনেকে? কেনেকে নাই হৱা?
কিয়?
মই মইতো সেইটো বেছি ইউজো কৰা নাই মোৰতো আৰু কমেই পঞ্চাশটা মান বাকী আছিলে।
তেনেহ'লে কেনেক- অ' মানে হেৰি ধৰ সময় আৰু
অ তেনে
তাৰ-তাৰপিছতো তাৰপিছত মোৰতো তাৰপিছত কালি মোৰ কাজুৰ লগত আৰু আজি হৰৰ লগত আৰুতো নাই ন বৰ বিশেষ, ইমানতো কমপ্লিট হব নালাগে ন সহজে। কিবা এটা হ'ব লাগিব, বা আগৰ পুৰণা কিছুমান চেক নকৰা বিলাকো আছ- ছিলে এ তেনেকে এতিয়া চাব নোৱাৰা হলু নহয় বস্তুতটো এতিয়া সেইটো কথা হ'ল। চাব পৰা নাই নহয়! নুখোলে-নুখোলে মই চাই আছো।
অচোন দেখোন সৰ‌ই চাইছিলে।
এতিয়া নোখোলা হ'ল। মই চাইয়ে আছোঁ। অ' কোনোবা টাইমত শ্ব' হয় তাৰপৰা আকৌ শ্ব' নোহোৱা হৈ যায়। একে ধৰিবই নোৱাৰো। কি হৈ আছে! বাকী হেম তা এইটো আহিছিল নহয় এই থাৰ্টি ছিক্স মান, হা মই হে-হেৰি কৰা যে, কিন্তু তা চেনজ কৰিব চনটো অহা নাই মানে চেঞ্জ কৰিব নোৱাৰি বস্তুটো। চান্ঞ্চ পালেই কৰিম ৰ, চান্ঞ্চ পালেই কৰি দিম। তোৰ মোৰে যিকোনো এটা একান পৰি গলেই হ'ল আৰু!
পৰি গ'লে হ' নহলে আমি সেইটোও নাপাম বে। তাক আধা লাগিব বুলি কৈ দিব হো। উম্
অঁ, এইটো কয়ি দিম ৰহ! মই লাগি থাকিম নহয় পালেই কৰি দিম।
উম্
উম'
বাকী কি কৰি আছ এতিয়া?
এ আছো এনে, কি কৰিবানো! এই কথা-পাতি দেখিলো। খালো তুমাৰ ৰুটি খালো ৰুটি। তুমি?
ৰুটি। মই আমাৰ যে ক' দেওবাৰ সিজোৱা
অ' আজি দেওবাৰ!
অ মোৰ, একদম সিজোৱা খাই-খাই বেলেগ হৈ গৈছে আৰু বডি আৰু এতিয়া।
তাকে তোমাৰ আকৌ মোৰ পৰহিলে হ'ব আকৌ।
তোৰ পৰহিলে নেকি? মঙলবাৰ। অঁ। হয় দে। উপায় নাই আৰু!
তাকে, অই' নতুন কামটো কৰিবা নেকি?
কৰিম এইটো লাহেকে এতিয়া নহয়। লাহেকৈ দেই মই
নহ আজি নহয় দেই মই মই কাইলৈ পিছতহে কৰিম কিন্তু এইটো চিধা কথা লাগিলে পাওঁ নাপাওঁ মোৰ পিছৰ কথা নাপালেও নাই কিন্তু মই এই এইটো কম এইটো মেইন আহি আহিতিয়া মানে চলি থকাটো মেইন দেই
উম
মই কৰিম এইটো নকৰা নহয় কৰিম মই কাইলৈ দিনটোকে পৰহিলে কৰিম মানে এইটো মই যদি যিমান খিনি কৰি পাওঁ সিমান খিনি চেষ্টা কৰো কাইলৈ লকে কাৰণ সেইটো লিমিটেড ন কাৰণ এইটো এইটো গ'লে গ'ল আৰু পিছত এইটো কেতিয়া আহিব নাহিবতো পিছৰ কথাই এইটোতো চলিব নেক্সট এইটোতো নাই ন এইটো লাষ্ট কাইলৈ দিন যিমান পাৰো সেইকাৰণে হেৰি কৰি আছো।
ঠিকেই আজি তুমি কমপ্লিট কৰা।
অ কমপ্লিট বুলিয়ে নহয় যিমান খিনিলৈকে যাব পাৰো আৰু আজি সিমানেই আৰু যি যিমান খিনিলৈকে যাম প মই সিমানলৈকে কৰিম আৰু যিমান যি হয় ন
উম
সেইকাৰণেই কৰি আছোঁ ৰ কাইলৈ দিনটো আছে আৰু উম আজিতো আৰু আজি টো আধা গ'লেই কা কামেই নাই হোৱা এতিয়ালৈকে তয়াৰ পৰা ষ্টাৰ্ট কৰিবহে লাগিব বাকী ইহঁতে কথা পাতি আছিল নহয়
অ অ ইহতে কথা পাতি আছে এইটো
গ'ল বাঁহ পৰিলে বাঁহ পৰিলে দুইটাৰ এই ছাব্বিশ নে পঁচিশ মিনিট মানে হ'ল কাপ খাই গ'ল। অ ত‌ই মই পতিম দে
কি কি তাতেই আছে নেকি তোমাৰ
এই ইয়াতে বহি আছে সৰহ তই মই পাতিম তই মই এই এখনতে ৰাতি লোৱা টপিকটো ওলাই ল'ম
অ অ এইটো আমি পাতিম দিয়া ফিফিয়ফিয় হৈ যাব
আৰু একো নালাগে তাত বাকী ক'বলৈ ওলাই যোৱা নাই।
নাই যোৱা কলকো নাই যোৱা
তোৰ ৱাইফাই টোৰ নাম নাম্বাৰটো দিম তই ফোন এটা কৰিবি ক'বি কালি যে মই দাদা আপোনালোকৰ কোকমেণ্ট দিছিলো কেতিয়া মানে আহিব ক'বচোন তেনেকে কথা পাতি তোক মই নাম্বাৰটো দি দিম তাৰ তই এবাৰ নিজে ফোন কৰিবি তেওঁ হ'ল বুলি দেই।
অঁ তি তিনিটো হৈ যাব ন তিনিত
হ'ব লাগ মোকতো স সেইটোৱে ক'লে
হ'ব মই কথা পাতি মই মই ক'ম এতিয়া তুমি নাম্বাৰত দি থ'বাচোন ফোন কৰিম মই
অ অ তই কথা পাতিবি যে দাদা বোলে এনেকে আপোনাক কালি ত এনেকে দিয়া হৈছিলে ডকোমেণ্ট খিনি কেতিয়া মানে আহিব কি কথা এনেকে কথা এটা পাতি ল'বি আৰু ভালকে
অঁ পাতি ল'ব লাগিব তুমি নাম্বাৰটো দি থবা।
অঁ মই নাম্বাৰটো দি দিম ৰ
উম
বাকী হেমতাইতো কৰি আছো বাৰু কিন্তু আৰু আছেই অলপ আজি অলপ কৰিলোঁ ছয় সাতটামান। হেল্ল'
কৰা এইকেইটা কৰি থোৱা বুজিছা নেকি আৰু এতিয়া কৰ এতিয়া যে মই যে মানে একাউণ্টটো চেঞ্জ কৰিব পৰা নাই যে ভয় লাগি আছে এই ইয়াত ইয়াতে সোমাব সোমাই গলে
নাই নাই নোসোমাই মই আছো নহয়।
কি জানা মানে সি যদি খেলি মেলি হৈ যায় নহয় মানে ডাইৰেক্ট ই তাত দেখাব একাউণ্টত
উম
লৈ পেলাই
সেই সেইটো হয় সেইটো হয়
এ কিয় চেঞ্জ কৰিব পৰা নাই নিজে আগতে পৰিছিলোঁ
জানো এতিয়া মই বস্তুটো ধৰিব পৰা নাই নহয়।
তাকে মই মানে
তই তাকেই মই চেষ্টা কৰি আছো কিন্তু মই হোৱা নাই হ'লেই মই কৰি দিম।
উম হ'লেই হ'লেই কৰিব লাগিব এইটো উম উম
মই মই এইটো হ'লেই কৰি দিম এইটো পোৱা নাই। মানে হ'ব চাগে ৰ বস্তুটো হেৰিত আহিছেহে আৰু অলপ বাঢ়িলে। তোৰ তোৰ সেই তোৰটোতো প্ৰচেচিঙত আহিব চাগে এইটো তই কৰাটো।
অ মই কৰাটো আহিব সেইটো এটাও নাই আহা কমপ্লিট
দেৰি হ'ব
উম
যেতিয়া যে আহিব যে ইয়াত যে প্ৰচেচিঙত যে তেতিয়া আহিলে আহিলে মই চেঞ্জ কৰি দিম ৰ।
কৰিবাচোন এ মানে তোমাৰতো হলেও যিকোনো আমাৰ দুটাৰ ভিতৰত এটাৰ হলেই হ'ল আও
অ টেনচন নাই
টেনশচন নাই তেতিয়া
হ'লেই কৰিব হয় ৰ মইটো অহা নাই ৰ হ'ব এইটো স সময় লাগিব চাগে ৰ
উম
তাই টাইম আছেতো
টাইম আছে বাৰু তেওঁ
আৰু এসপ্তাহ মান পিছত।
হু হু
উম
তাকে এইটো এইবিলাক কমপ্লিট কৰাৰ পিছত আমি কে জেনটো কৰিম ন।
কৰিব লাগিব এইখিনি কৰি লওঁ।
হুম।
শেষ কৰা পিছত তাত তাত লাগিব লাগিব আৰু। হৈ যাব এ এদিন তই এদিন মই এনেকে কৰি থাকিম হৈ যাব।
ৰঙিলহে লাহে ধীৰে কৰি থাকিলেও হ'ল।
লাহে দিহে কৰি থাকিম কমপ্লিট হৈ যাবগে।
উমঁ এই আমি এইটো বুইছা নে আমি যে এইটো এই কেই যেনটো আমি ৰাতিয়ে ধৰিব লাগিব।
ৰাতি।
উমঁ তোমাৰ ৰাতি ধৰিলেও তুমি ভাতকেইটা খাই পেলাই ভাতকেইটা খাই লৈ পেলাই এবাৰে আমি কল কৰিম। গৈ কল কৰিম।
অঁ!
বা এঘন্টা এটা সময় লৈ ল'ম দুইটাই তুমি এবাৰ কৰিলা মই এবাৰ কৰিলোঁ খেলাই খেলা খটম।
খেলা খটম উমঁ সেইটো হৈ যায় উমঁ তেনেকে। হুই মানে নোৱাৰোঁ।
কৰিম দে।
এই এইকেইটা খটম কৰিবছোঁন বাৰু প্ৰথমতে।
অঁ কালি বোলে তোহতে ভলীবল খেলিব গৈছিলি?
অঁ কালি ভলীবল খেলিব গৈছিলোঁ খেলিব গৈছিলোঁ মানে সেয়া মাংস আনিব গৈছিলোঁ যে।
অঁ!
আহোতে তোমাৰ এইখিনিতে খেলি আছিলে তাৰপিছত মই ক'লো কি খেলি যাওঁ দে সৰু সৰু সৰু তাপিছত খেলিলো ইণ্ডিয়া আহিলে আকৌ খেলি ভাল লাগিলেও গোটেই গা বিষ বুইছানে এতিয়া গোটেই গা বিষ। এতিয়া খেলি ভাল লাগিল। উমঁ তাতে নেটখন কাল কালি লোল্লাও খেলিব গৈছে হে
ইভান তাত মনে মনে গৈ আছে ন।
মনে মনে গৈ আছে তোমাৰ আৰু কালি জানো কি কাৰণে গ'ল নাজানো কালি বেয়া মাৰিছোঁ চাহ বেয়া দিছোঁ কালি।
হে!
নেটখন চাপৰ যে বেয়া দিছোঁ কালি।
বঢ়িয়া দিব লাগে। হে। ভালে কৰিছ।
দিন না এবাৰ
হেৰি
আমাৰ হৰয়ে পুৰা কল কৰি আছে ন।
এ একদম সৰ তাকে সৰ আৰু কাজু দা। সিহঁতৰ মানে তই এ মোৰ বহুত বান লাগিছে অঁ মই জ্বলে মাৰিম কিহত? অতৰালোঁ অতৰালোঁ খেদি পথালোঁ ৰ।
উমঁ!
একে একেলগে চিঞৰি থাকিব দুইটা।
অঁ অঁ।
বাকী ঘৰৰ মানুহ আছে নে নাই চব না কৰবালে গ'ল।
আছে মাহঁত
বাই বাইহঁত গ'লনে আছে
বাহঁত আছে
অ স্কুল চাগে আ আগষ্টতে খুলিব ন।
উম উম আগষ্টত খুলিব।
অ অ তাকে এতিয়া কি এতিয়া ভা ভাত পানী খাবি নাই না নাখাও আৰু।
ভাত পানী বনাই আছে খাম তোমাৰ আবেলি তিনটামানত খাম আৰু।
অ পুৰা মিক্সি মাৰি আছে
উম জানো কি পিছ কি পিচিছে জানো এই আদা নহৰু হেৰি কৰিছে হবলা।
অ পাম
এপাক যা এপাক যাম আক অ মাংস আনিছে আক আকৌ ৰাতি এইফালে কিবা এই এই যে গোট যে গোট
এ অ
গোট গোট গোটৰ মানুহখিনিক কিবা ঘৰ মিটিং নে এইটো আছে এইটো মানে
এইটো এইটো এইটো আমাৰ ঘৰতো আহে নহয় কেতিয়াবা বা একদম কি চাবি একে মোক যে ৰুমৰ পৰা বাহিৰ কৰি দিয়ে ডাইৰেক্ট
হে
মোৰ মোৰ মোৰ অৱস্থা নোহোৱা হৈ যায়
হে
উম মোৰ অৱস্থা নোহোৱা হয়
হয় মাইকীমানুহ সোপা আহিব আৰু
সেইটোৱে দিগদাৰ।
উম
তাম তাৰ মাজত বহিও থাকে বহি থাকিব নোৱাৰ ৰখি থাকিবও নোৱাৰ মানে ক'লৈ যাওঁ কি কৰো লাগি যায় মোৰ লাষ্ট কোনোবা টাইমত
ডাইৰেক্ট উলাই দিয়া নিচিনা কৈ দিয়ে নে তই ইয়াৰ পৰা যা চোন বুলি কৈ দিয়ে ডাইৰেক্ট
উম সেইটোয়ে এ বৰ হে হেৰি কৰে
উম আৰু সেঁতৰ কথা ওলালে খতমেই নহয় সোনকালে
ই কথা পাতিয়ে থাকে পাতিয়ে থাকে পাতিয়ে থাকে।
নংটো খোৱাবি
আচলতে উম আচলতে সিহতৰ লগতহে ফোনটো কৰি কৰিব লাগিছিল বুজিছানে পেলপেলাই থাকিব এনেই কিবা কিবি উম
তই তই কে চিন্তাই কৰিব নালাগে।
উম
অ হয় দে।
ৱাই
ৰ আজি ভঁৰালৰ ধান উলিয়ালো এতিয়া ঘগোলা সোমাল গোটেই এতিয়া ডিঙি চিঙি হেষ হৈ আছে।
অঁ
এতিয়া জিঙি চিঙি চে চাই আছে, কিবা কিবি সোপা মাৰি ধৰি আছে।
মই যে ভৰালত সোমাবই নোৱাৰো, সোমালে মোৰ এলাৰ্জি চৰ্দি হৈ আহে।
উম ময়ো এতিয়া ডিঙিতটো সোপা মাৰি থৈছে, ঘূগোলা পৰা সোমাল, মুখত মাক্স নামাৰিলো যে পুৰা ঘোগোলা সোমাই গ'ল। এতিয়া তিনিডাল পোৱা সোপা মাৰি ধৰি আছে। সিহঁতে চেষ্টা কৰি আছে বুজিছ পৰা নাই। কাট কাই খাই যায় বোলে।